কাৰ
অ নমস্কাৰ নমস্কাৰ কি কৰি আছে
এ এনেই আছো বতৰ দেখিছে নহয় কি ধুনীয়াকে বতাহ মাৰি আছে আউ বিজুলী ঢেৰৰ্কনিও মাৰি আছে তাকে বতাহ একন খাইছো আৰু
তাকেহে বৰ ধুনীয়া বতৰ এটা গম পাইছে নে সেই দিনটো যিহে উত্তাপ হ'ল আ দিনটো যিহে উত্তাপ হ'ল সেই উত্তাপৰ পিছত যে এতিয়া ধুনীয়াকে বতাহজাক মাৰিছে কিবা মনতো জোৰ পেলাই দিছে তাকে মইও বোলো ৰাস্তালে অলপ ওলাই আহিছো
তাকো বতাহ মানে বৰ তীব্ৰ গতিৰে মাৰিছে দেই আজি বতাহ ধুমুহা আহিবও পাৰে যে মোৰ অনুভৱ হৈছে।
তাকে তাকে মোৰো তেনেকুৱা অনুভৱ হৈছে বতাহ ধুমুহা যদি আহে তেতিয়া কিন্তু অলপ ভয় লগা পৰিবেশৰ সৃষ্টি হ'ব। কাৰণ গাঁৱৰ মানুহ বিলাকৰ ঘৰবোৰ যিহেতু অলপ পুৰণি দিনীয়া গতিকে তেওঁলোকৰ সেই সমস্যাসমূহ হ'বলৈ দেখা ঘৰ ভাঙিব কাৰোবাৰ যদি ঘৰত এজোপা গছ পৰি যায় মানুহৰো অলপ জীৱনৰ কথা আছে গতিকে অলপ ভয় লগা পৰিৱেশৰ সৃষ্টি হ'ব ভগৱানক মই মই প্ৰাৰ্থনা কৰো যাতে মানে যদি বতাহ ধুমুহা যাতে নাহে ইমানতে যাত
হয়, যদি বতাহ ধুমুহা আহে মোই এটাই ভয় এ যি গছ সেইবোৰ ভাগি ৱাৰত পৰিব আৰু তাৰ ফলত আমাৰ জানেই নহয় এ এবাৰ তাঁৰ ছিগাৰ পাছত কেইদিনলৈ কাৰেণ্ট নাহে। সেই তেনেধৰণৰ পৰিস্থিতি দেখিম বুলি মই ভাবিছো। সেইবাবে এ যিমান পাৰে বতাহ ধুমুহা নহাটোৱেই মই কামনা কৰিছো।
আহে তেনে' অনিষ্ঠ সাধন হব, আমাৰ সাধাৰণ জনতাৰ। মানে যিসমূহ অনিষ্ট মানে যিসমূহ ক্ষতিসাধন হ'ব সেই ক্ষতিসাধন পুৰাবলৈ কিছুমান দুখীয়া শ্ৰেণীৰ লোকৰ বহু দিনৰ সময়ৰ প্ৰয়োজন হ'ব। কাৰণ আপুনি যদি ভালদৰে চাই বহু কষ্টৰে আমাৰ গাঁৱৰ দুখীয়া জনসাধাৰণে তেওঁলোকৰ নিজৰ বাসগৃহটো নিৰ্মাণ কৰি থৈছে। গতিকে যদিহে বতাহ ধুমুহাৰ ফলত সেই বাসগৃহতো ভাগি থাকে তেন্তে তেওঁলোকৰ নিশ্চয় বহুতো ধন টকা পইচাৰ প্ৰয়োজন হ'ব যিসমূহ তেওঁলোকে উপাৰ্জন কৰিবলৈ কেইবাদিনো দৰকাৰ হ'ব পাৰে গতিকে মই ভাবোঁ মানে এনেকুৱা অনিষ্ট সাধন যাতে নকৰে ইমানতে যাতে ক্ষিয়ান্ত হয়।
এইকেইদিন আমাৰ বেপাৰ বাণিজ্যটো এনেধৰণৰৰ বৰষুণৰ বাবদ প্ৰভাৱ পৰিছে আৰু আজি যাতে তেনেধৰণৰ প্ৰভাৱ নপৰে মই সেইটোকে কামনা কৰি আছিলো কিন্তু মই এ ধৰিব পাৰিছো যে আজিও আমাৰ বেপাৰ বাণিজ্যত তেনেধৰণে প্ৰভাৱ পৰিব বৰষুণৰ ফলত। আমাৰ আজি বেপাৰ বাণিজ্য লোকচানত যাব। কিয়নো কালি আৰু পৰহি দিনটো আপুনি চাব পাৰে আমি কি সুন্দৰ ভাৱে ভাবি আছিলো আহ বেপাৰত উন্নতি কৰিম বুলি কিন্তু বৰষুণে কিন্তু সেই উন্নতি বিচৰা নাই। সেইবাবে আমাৰ সেই দুদিনটো তেনেকেই গ'ল। কিন্তু আজিও তেনেকে যাব বুলি মোৰ অনুমান আজিৰ মোৰ দিনটোত প্ৰায় পঞ্চাশ টকাও ইনকাম নাই। কিয়নো আজি মই কোনো ফালৰ পৰা এটকাও পাব পৰা নাই মই জনামতে আপোনাৰ আজি বেপাৰ বাণিজ্যও বৰ উন্নত হৈছে।
নাই নাই আপুনি তেনেকুৱা একদম ভুল ভাবিছে কিয়নো আপুনি ভবাৰ দৰে তেনেকুৱা উপাৰ্জন আজিলৈকে এতিয়ালৈকে মোৰ এটাও হোৱাই নাই কাৰণ আ আপুনি যদি চাই পৰহি দিনাখন মই যিখিনি উপাৰ্জন কৰিলো সেই উপাৰ্জন ৰ পিছত ভাবো যে মানুহে মোক লগালে কালি দিনটো কালিৰ দিনটো অপব্যই হল কিয়নো কালি মই বনভোজ এটা খাবলৈ কিন্তু মানে কালি।
কালি ৰাতি লেওঁ।
হয়।
হয় কালি ৰাতিও।
হয়। হয় এতিয়া আপুনি চাব পাৰে যি আমাৰ দুইজন আপোনাৰো ভাতৃ আৰু মোৰো ভাতৃ। এই সিহত দুয়োজনৰ যি আজিৰ মূল্য যি ধনৰ পুঁজি সেইটো পুৰা বাঢ়ি গৈছে বুলি মই ভাবিছো কিয়নো এইকেইদিনো বাহি আছে আৰু আ সিও বহুত উন্নতি হৈছে বুলি মই ভাবিছো।
হয় হয় ময়ো মানে অলপ ভাবিছো যে সিহঁতৰ ধনৰ যি, টো বুজি সেইটো তেওঁলোকৰ বৃদ্ধি পাইছে। কিন্তু আপুনি ভবাৰ দৰে মোৰ ধনৰ পুজি বৰ, বৰ্তমান একে অৱস্থাত থকা পৰিলক্ষিত হৈছে কাৰণ কালিৰ দিনটো মোৰ যি অপব্যয় হ'ল তাৰ পিছত সেয়া ৰাতি আপুনি দেখিলেই বতৰৰ বাবে মই বেপাৰ বাণিজ্যত নামিব নোৱাৰিলো কালি মোৰ নিচেই তাকৰ পৰিমানৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হলো। আজিও পুনৰবাৰ মোৰ কোনো ধন বৰ্তমানলৈকে উপাৰ্জন কৰিব পৰাই নাই আপুনি যদি বিশ্বাস নকৰে মই আপোনাক প্ৰমাণসহ দেখাব পাৰিম বৰ্তমান সময়লৈকে মোৰ এক অনা এটা উপাৰ্জন হোৱা নাই। গতিকে মই অতি চিন্তিত কিয়নো কাইলে আপুনি যদি গম পায় যে কাইলে দৰমহা সোমাব সকলোৰে গতিকে মই যদি মোৰ যিটো লক্ষ্য সেই লক্ষ্যটো যদি মই আজি ৰাতিৰ ভিতৰতে সম্পূৰ্ণ কৰিব নোৱাৰো তেন্তে মোৰ অসুবিধা কিছুমান হ'ব বুলি মই ভাবিছো আৰু এতিয়া যি বতৰ আপুনি দেখিছেই যে বতৰৰ যি বেয়া কৰি আহিছে। ঐ কোন অ
হয় মই জানিবলৈ পাইছো। আ আপোনাৰ লগত কোনোবা এজন ব্যক্তিয়ে অভদ্রামী কৰি থৈ গৈছে হপায়।
আৰু আপুনি এটা মুখৰ কথাকে কাহি ললে যে আহ কাইলৈ আমাৰ দৰমহা সোমাব প্ৰায় সেইবাবে আজি যিমান পাৰো আহ টকা উপাৰ্জন কৰাটো বৰ ভাল বুলি মই ভাবো কিয়নো আজি যদি কাৰ অলপ পৰিমাণটো বাঢ়ি যায় তেন্তে আমাৰ কাইলে দৰমহা পাওঁতে মনটোও ভাল লাগিব।
ঠিক কথাই কৈছে কিন্তু মানে আপুনি এতিয়া চাব যে কিছুমান আজিকালি উঠি অহা নৱপ্ৰ প্ৰজন্ম যিসমূহ এনেধৰণৰ অভদ্ৰামি কৰি নিজকে বহুত মানে ভাল ল'ৰা বুলি বা কুল মানুহ বুলি নিজকে প্ৰদৰ্শন কৰিবলৈ যায়। তেওঁলোকৰ মানুহৰ তেনেকুৱা নিচিনা মানুহক আমি যদি আঁঠু কহাই কাণত ধৰাই থব পাৰো। তেন্তে আমাৰ সমাজখনৰ বাবে নিশ্চয় এটা ভাল লগা কথা হব। কাৰণ এনেকুৱা কিছুমান উৎভণ্ডালি কৰা যুৱকৰ উৎপাতত আজিকালি গাঁৱৰ মানুহ শান্তিত থাকিব নোৱাৰা হৈছে। গতিকে তেওঁলোকক এটা উচিত শিক্ষা দিয়া অতিকৈ প্ৰয়োজন হৈ পৰিছে মই ভাবো।
হয় কিয়নো তেওঁলোকে কম বয়সতে এখন এখন বাইক লৈ অ ৰাস্তাত যায় আৰু অভদ্ৰামিৰ সৃষ্টি কৰে আৰু এনেতে মই এখন দে দেখিলো বাইক যিখন বাইকৰ যি আগৰ লাইটটো সেইটো নাই তেওঁ টৰ্চ লাইট এটা লৈ পেলাই বাইকখন চলাই গৈছে
হয় সকলো মানে অভাৱেই আৱিষ্কাৰৰ মূল বুলি যিহেতু অসমীয়াত কথা এষাৰ আছে তেওঁৰো নিশ্চয় এটা লাইটৰ অভাৱ হৈছে গতিকে তেওঁ সেই টৰ্চ লাইটটো ব্যৱহাৰ কৰি নিজৰ অভাৱ পূৰণ কৰিব বুলি কৰিছে বুলি মই ভাবিছো কাৰণ অভাৱেই আৱিষ্কাৰৰ মূল মই আপোনাক কব গৈছো আপুনি যদি কোনোবা এটা বস্তুৰ অভাৱ অনুভৱ কৰে। তেতিয়া আপুনি সেই বস্তুটোৰ অভাৱ পূৰণৰ বাবে এটা নতুন বস্তু আৱিষ্কাৰ। আপুনি যদি ভালদৰে লক্ষ্য কৰে তেতিয়া, মই থমা চালফা এডিচনৰ কথা কওঁ তেওঁ যিহেতু ৰাতি সময়ত, এটা পোহৰৰ অসুবিধা অনুভৱ কৰিছিল সেয়েহে তেওঁ এটা বাল্ব আৱিষ্কাৰ কৰিছিল গতিকে সেয়েহে অভাৱী আৱিষ্কাৰৰ মূল বুলি কোৱা হয়
হয় আৰু মই ভাবো তেওঁ যিহেতু আহ আন্ধাৰত বাইক খন চলাবৰ বাবে অসুবিধা হৈছে কিয়নো তেওঁ এটা হাতত আহ নিজৰ পুনৰ ফ্লেছ লাইটটো আৰু তাৰ লগতে বাইকখনো চম্ভালি বৰ লগীয়া হৈছে সেইবাবে তেওঁ যিমান পাৰে সোনকালে সেই বাইকখন ঠিক কৰি ল'ব লাগে কিয়নো এনেধৰণৰ কামৰ ফলত দুৰ্ঘটনাগ্ৰ্স্তও হব পাৰে
হয় মই ভাবো যে আমাৰ বৰ্তমান যিটো আমি বাৰ্তালাপ কৰি আছো সেই বাৰ তালাপটোৰ পৰা আমি ভালদৰে ফলপ্ৰসু সো হ'ব পাৰো কাৰণ আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হলও আমি বাৰ্তালাপটোৰ সময়ত গতিকে আমি ভাবো যে বাৰ্তালাপটো বেছি দীঘলীয়া নকৰি ইমানতে যদি আমি সামৰি থব পাৰো
হয় আৰু তাৰে লাষ্টত মই এটা আপোনাৰ লগত কথা কব লগগীয়া আছিল এই বাৰ্তালাপটো আমাৰ ফল পসু হয় বা নহয় সেইটো নাজানো যদি ফলপ্ৰসু হয়ও তেন্তে মোৰ ইমান ভাল লাভজনক নহব কিয়নো আপুনি এই জোখত জোখতকৈ বেছি কথা ক'লে হয় ধন্যবাদ শুভ ৰাত্ৰি কাইলৈ যাতে আপোনাৰ লগত কথা পাতিব পাৰো তাৰে মই কামনা কৰি এই ফোনটো কাটিব বিচাৰিছো
হয় নিশ্চয়
ধন্যবাদ